হেল্ল'।
আহ কি কৰি আছা? আছো এনেই বহি। খবৰ ভালনে? অ' মোৰো ভালেই। বাকী আৰু কোৱা।
ভাত খালা?
আজি খোৱা নাই আমাৰ নামঘৰত শৰাই দিছে যে। অ' সেইকাৰণে মানে লঘোন আছো আৰু। তুমি খালা নাই?
খালো কিন্তু।
অ' ক'বাত গৈ আছা নেকি?
অ' আহি আছো এনে ৰাস্তাৰ ফালে ওলাই। গৰম যে বহুত, ঠাণ্ডা ঠান অ' ঠাণ্ডা জেগা বিচাৰি আহিছো।
অ' ঠিকে আছে, বাকী কোৱা আৰু। পিছ, উম ভালে। তোমাৰ ঘৰত?
ভাল ভাল। ভালেই আৰু তোমালোকক হা?
কৰিম বুলি কৈছিলে কি হৈছে?
অ' উম।
কিবা ভাবিছানে?
অ' কৰিম বাৰু।
অ' তুমি কবা কি কি হেৰি কৰিব লাগে। মানে অকল কাপোৰ চিলাবা নে ডিজাইন দিয়াও?
ডিজাইন দিয়াও আৰু চিলোৱাও।
অ' এনেকে কৰিলে মানে, উম। তোমাৰ চাগে মিচিং আছেই।
আছে।
অ' ভালেই আছে এনেকে হলে মানে।
অ'।
উম, আমি এবাৰ হেৰি কৰিব পাৰিম আৰু ট্ৰাই কৰিব পাৰিম। অ' আৰু এনেকুৱা কাপোৰ বেচাত বহুত পইচা ওলায়। মানে মানে এনেকুৱা হেৰিত আৰু বেছিকে হেৰি হয় লাভ হয়। মানে আজিকালি মানে ম মহিল বোৰে আৰু মানে এই পিন্ধা কাপোৰ পিন্ধা মানে বেছি এনেকুৱা চখ আছেতো। উম। মানে যদি মানে হেৰি কৰো ষ্টাৰ্ট কৰো তো মানে ভাল মুনাফিক হ'ব আৰু আমাৰ। উম। বাকি আগিব হা
কতো ফুৰিব যোৱা নাই?
নাই যোৱা নাই কিন্তু আমি প্লেনিং কৰিছো আৰু শ্বিলঙত যোৱা। এয়া লগৰ মানে আমাৰ পাঁচ ছয় জনী মান লগৰ আছে আৰু সেনে মানে প্লেনিং কৰিছে। আহ তুমি যাবা নেকি আহ। উম তুমি মানে অকলে যাবাানে অকমান গ্ৰুপ মানে তোমাৰ লগৰ
লগৰো যাব কেইজনীমান যাম কৈ আছিলে সিহতে।
অ' মানে ঘৰৰ পৰাটো অকলে যাব নিদিব।
অ' মানে লগৰ কেইজনী থাকিব ন।
ভালে হ'ব এনেকে মানে মিলাই পেলাই ল'ম আৰু তাত আৰু মানে বহুত জেগা আছে না ফুৰিবলৈ। উম পুলিচ ব বজাৰ আৰু মানে আছে ইমান মানে তাত থাকিম আৰু দুসপ্তাহ মান।
অ' থাকিম বাৰু ৰুম ভাড়া কিমান মান হ'ব তাতে থাকিলে?
ৰুম ভাড়া, এটা ৰুমতো পোন্ধৰশ এনেকে কৰে যদি বেছি হেৰি হয়। বাকী মানে মিলাই চাই চিন্তি হেৰি কৰিম আৰু। অ' ধৰি লও তোমাৰ মানে তোমাৰ গ্ৰুপৰ আৰু আমাৰ গ্ৰুপ মানে দহজন মান হ'ব চাগে।
অ' ৰুম কেইটামান ভাড়া কৰিবা?
ৰুম মানে এটা ৰুমত দুজনীকৈ থাকিবই পাৰিব চাগে।
দুজনী কৈ?
না মানে এজনী এজনীকে থাকিব নে দুজনীকৈ? মানে নিজৰ আৰু, সেনেকুৱা পাৰে মানে।
অকমান ডাঙৰ ললেই হ'ল ৰুমতটো।
অ'। ধৰি লোৱা উম, এটা ৰুমৰ পাঁচ জনীকে থাকিলে মানে দুটা ৰুম ভাড়া কৰিব পাৰি। আৰু যদি কিবা অসুবিধা হয় তেতিয়া এচটাকে আৰু এটা ৰুম ভাড়া কৰিব পাৰি আৰু এনেকে মানে চাই চিন্তি আৰু কৰিম আৰু, উম' তুমি মানে লগৰ খিনি অ' মানে তোমাৰ লগৰ খিনি সুধি ল'বা। কেনেকে মানে, কিছুমানে আনকফিনটাল হয় ন মানে থাকিবলৈ পাঁচ ছয় জনী মান। উম, মানে এনেকে সুধি পেলাই আৰু মানে ভাড়া কৰিম আৰু।
অ' সুধিম দিয়া।
বাকী কোৱা আৰু।
আৰু, পিছে ভাত খালা।
খালোঁ।
অ' বাকীতো ভালেই তোমালোকৰ।
উম, ভাল ভাল, তুমি একো বিজনেচ কৰা না।
বিজনেছ মানে মই ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁহে।
অ' কিহৰ বিজনেচ কৰিবা?
মানে ব্ৰইলাৰ ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ আৰু।
ব্ৰইলাৰ ফাৰ্ম, অ' যদি কোৱা কৰিম।
অ' মানে অলপ সহায় কৰি দিবা আৰু তুমি। উম, মানে বহুত কাম থাকেতো আকৌ বইলাৰ পোহা, তাৰছত আকৌ তাৰ ঘৰ হেৰি বনাব লাগিব ফাৰ্মখন বনাব লাগিব, নে চেট লগাব লাগিব, আকৌ তেনেকে দানা, আকৌ চাফ চিক কৰা। সেনেকে হেৰি লাভ হ'লেও মানে সমানে ভগাই ল'ম আৰু
অ' আৰু বেলেগ একো ভাবা নাই।
বেলেগতো ভাবা নাই এনেকে। বাকী কাপোৰৰ মানে কাপোৰৰ ডিজাইন দিয়া চিলোৱা সেই যে মানে কৰিম বুলি ভাবিছোঁ আৰু এখন। মানে মেইন ৰোডত এখন দোকান খুলিম বুলি ভাবিছোঁ মই, মানে চাই থৈছোঁ আৰু।
ময়ো কৰিম বুলি ভাবিছোঁ।
আমি একেলগে কৰো আহা, তেতিয়া অলপ হেৰি হ'ব। মানে, অ' মিলাই ল'ব পাৰিম আমি দামবোৰ।
অ' হ'ব।
অ' মানে মই মেইন ৰোডৰ মানে দোকান এখন চাই থৈছোঁ কিন্তু। অ' উম, মানে সেইখন মানে অকমান হেৰি ভাড়া দি থাকিব লাগিব আৰু দোকান খনৰ।
অ' কিমান মান পৰিব ভাড়া।
অ' ইমান নপৰে বাৰু। কিন্তু মানে মই এতিয়া ভালদৰে মানে সুধা নাই মই সুধিম এতিয়া। তাৰপিছত তোমাক জনাম আৰু আমি ফিফটি ফিফটি কৰি ল'ম।
অ'।
অ' বাকী তুমি কি কি কৰিব জানা মুনো মানে কাপোৰ চিলাই মানে কোনটো কোনটো পাৰা আৰু।
অ' কাপোৰ চিলাব জানো আৰু ব্লাউজ।
আহ মানে ডিজাইন দিব পৰা নাই ব্লাউজৰ